হয়।
হেল্ল'।
হেল্ল'।
অ', কৈ থাক।
কি মোৰো গেল ত বছ
অ'।
গম পাইছো মস্ত ফালটো
অ'।
অৰি আৰু কৰিছো কছো ঠাণ্ডা বটা চটা দি আছে অ', ভাল লাগছে আৰু।
উম।
কিবা একদম তুপনি মুডত আছো। বকা যাই আছে সেইকাৰণে দি মনত আছ কিন্তু খোলা কৰি যায় দি যাই আছে।
কচোন এক মিনিট ৰ'। ত'। বেক খট আ
উম উম। হয়।
অ'।
উম। উম, উম, উম।
তামাম বেং কৰে ডিটেইলছ দিব দিছে।
হা ক'ত
কৰিয়ে আছো ৰ'ব সেইটো।
অ'।
নে কিবা কিবি কৰি থাকচোন।
অ', ম আৰু টোব অ' মুক্তি কৰিছে আৰু বুজাই কে যে একো চিন্তা কৰিব নালাগে। অ', সিয়ক এ বুজাই কেনে কৈছে যে একো হয়, এইবিলাক যি হৈ আছে সেইখিনি অলপ তোৰ মাক অলপ কন্ট্ৰল কৰ। মই অলপ শুনি কেনে এতিয়া মোৰ অলপ অলপ ভাল লাগিছে যে অলপ মন চাই লৈছে আৰু কথাবিলাক কৈছে হা যে মই তোক এৰিব নোৱাৰো এ তই ভালকে থাক। ভালকে প
নাইন হণ্ড্ৰেড চিক্স চি নাই।
মই মনচন খাল, হে কেনকে?
নশ ছিক্সটি নাইন পাম মই। লিখি দিছে, প্ৰচেছ ৰিং হৈ আছে। ডছ উইল বি প্ৰচিড উইত ট ফটিন ৱৰ্কিং ডেইজ হ'লে, আৰু কৰিম ৰ'।
কি হে কি কয় কিনকে গমিছা?
ক'ত সেইকাৰণে আহিছা।
হা
সেইকাৰণে খাইছা ই
অ' নাইনটিন হাণ্ড্ৰেড কিবা পাম।
নাই নাই নাই অ' হ'লেইচোন।
অ'
উম।
অ'।
সেইটো আমাৰ ঠাণ্ডা লাগি আহিছে ফিন ফেনখন পুৰা স্পীডত ৰুমখন ঠাণ্ডা। এই সুন না
হা
সি অলপ মটিভেট কৰিছে কাৰণে মোৰ মনতটো অলপ শান্তি লাগিছে। এইযে হয়দে পৰিচে অলপ ভাল লাগি
উম, ভালেই দে, নাল কৰি থাকিলে ভাল নালাগে না।
অ'। তাই ভুল একো নহয়, মোৰ পেৰেন্টছৰ ভুল, যি তি বকি আছে,
তাৰ মানে কথাত বোৰ বোক লগাতে মানে ভাবিলোছে পতককে।
অ'।
না ভাবে একো।
তাকো এনেকা এজত কৈ আছে, তকো এনে এজত কৈ আছে এইবিলাক কথা।
উম, তাকেইতো।
আ কৌ
তাকেতো।
কত্তৰি
মাইণ্ড ছেটটো একদম গাঁৱলীয়া মানে পুৰা গাঁৱলীয়া। তেনেকুৱা ভাল নালাগে। এয়া মই ইয়াতে জন্ম হৈছো। মোৰ মানুহটো এনেকাই চলি আছে যেনেকাে হিচাপত চলো। লে ইহঁতৰ পুৰা গাঁৱলীয়া মাথা এতিয়া মোৰ মাথাল লগে ইহঁতৰ মাথা এক কানেকচনে নাই।
উম। কৰিবি আৰু বুজি নাপালি।
সেটোয়ে তালমিনা নাই একো অ'। টা গালি দি আছে তটো মোক কি কও একোৱে নকব জাহ মই চুপ চাপ থাকিম এতিয়া ম এনে একো কথা নাই এতিয়া আমাৰ ত' কালি সে আছে ন' টিউচন আছে মই পাহাৰ চুলে। অ', নতুন চেপ্তাৰ ষ্টাৰ্ট কৰা বুলি কৈছোন ন'।
হম।
নতুন চেপটাৰ ষ্টাৰ্ট কৰা বুলি কৈছিলো ন'।
কেতিয়া অ', অ', নহয় কৰাইছে জাষ্ট মানে। সেই দিছে আৰু মানে এইটো অ', অ', সেইখিনিক দিছে কৈ থৈ দিছে কেনেকুৱা। কি হয় এই
উম, উম, উম। তাত গিল পাৰৰ তালগে চাগে এতিয়া অ', বেলেগ এখন কিবা কিতাপ এখন কিনিব দিব বুলি কৈছিলো বাদ্দে।
উম। বাদ দে আৰু আৰু।
বেয়াই লাগে আমি কথা কিছুমান তাৰ নুশুনোৱে।
কিছুমান নহয় বহুতে নহ'লে বেয়া লাগে এই সেইদিনাখন সেইদিনাখন কি হৈছে ন মই টিউচনটো মানে দেৰিকে যাই পাইছোঁ। আৰু মই ত' এতিয়া ইহঁত তো আহিছে বাকী পাই অহা নাছে
অ', অ', অ', মোৰ জাগাত মলে এ কোন গৈছিল?
বেলেগে বৈছে মই বহাই নাই মই ইহঁতৰ লগত বহিছো।
অ', হয় নেকি অ', তেনেহ'লে ঠিকে আছে অ'।
তাইতো আহে নাহিলে তাই তাৰ ঘৰত গ'ল। বাকী এই এই আ আছে ত' এই লগতে মই বহিলো এই আৰু সি আছে তাতেতে বহিছো মই। বহাৰ আগতে মানে চিয়াৰ খনো নাই তাতে সিহঁতে তেনেক ফুল আছে তইমই হেবিত চেয়াৰখন আনো বুলি আগফালৰ বেঞ্চখনত আছিল। চাৰলৈ চাই থাকে। বস্তু থাকে তাৰ এটা বটলো আছিল। বটল মানে সেই নৰ্মেল বটল নহয় এই ওপৰতটো মানে খুলি কিনে খোৱা বল। তলত মানে তব তবক খুলে পানী ব বটলে হয় মানে পানী বটল হয় মানে সেই নহয় খোপা মৰা নহয়।
অ', এই যে ষ্ট্ৰটাইপ থাক ন'।
ইষ্ট্রৰ তাইপ ন' নহয় মানে উঠাই কিনে খোৱা আকৰি থয় আৰু ঠিক কৰা। তামলৰ নহ'ব সিত বেলেগ টাইপ পাৰ সেনেকা তাইপৰ আছিল হা ত সেইটো সেইটো মই বেঞ্চখন টানোতে পৰি গ'ল নে গোটেই পানী পৰি আছে গতেই সোপাই লাৰিছে ইছৰাম বুলি মোক বেয়া গালি দিব। পাইব ভ ধৰিছ আৰু হ'বদে অ'। চাৰে হয়।
চেছ যা।
তাকেটো বেয়া লাজ লাগছে তেখেত চেয়াৰ খন আনি বঢ়িলো। তাৰপিছত হছেই বুগদি কিতাপ চিতাপ কোনা বেয়া খং উঠছে কাৰণ কিতাপ চিতাপ কোনো আনা নাই যে। আৰু কোনো কিনাও নাই। বহুত খঙ উটছে তোমাৰ কাৰণে।
উ ভা ভাল বাচিছো মই হেইদিনা। বাছিছো। হো নিত্য ভয়।
অ'।
এ, এনে মোৰ মুট চুত বহুত বেয়া হৈ আছিল তাৰপিছত তাৰ ওপৰত আৰু ইয়াৰ গালি সুনি হৈছে আৰু মোৰ মুডটো।
উম।
তাৰ পিছত কি হ'ল গালী দিছে ঠিকছে।
ৰাতি দিছে ন' এ নিজে নিজে কৰিব দিছে চব মখান চাম মখান চব নিজে নিজে কৰিব দিছে। একো বুজাই দিয়া নাই কেনেকে কি কৰিব লাগে একো কোৱা নাই। নিজে নিজে কৰিব দিছে খালি কুইচন দি দিছে কৈছে এনেকুৱা আগতে আছে আমি চাইছো কেনেকুৱা কি আছে সেনেকে চব কৰি গৈছো।
অ', অ', অ'। উম, ঠিক থইছ
কি?
ষ্ট্ৰিক্ট হৈছে ব'লো ই।
নহয় খং উঠি আছিল না তাৰ সেইটো কাৰণে এনে উঠছে।
অ' হ'ব পাৰে অ', অ'।
হয়োতো কিতাপ চিতাপ কোনো অনা নাই।
কোনো নুই আনা নে, নেকি এ
কোনো অনা নাই মানে মেনচোন মানে কৰি দিয়া নাই সেইটো গ্ৰুপ মানে হে কৰিব লাগে বুলি আনিব লাগে সেইটো কাৰণে কোনো অনা নাই। সেইনাখন কৈছে
সেইদি কৈছিল কাৰণে কেইটামানে আনছে
উম।
অ'ও ভাবছে কি আজি নালগে বুলি কে।
উম।
সেইটো তাৰ ভুল।
তাৰে ভুল বেলেগক কৈ কি লাভ। হ ক'ব লাগে যেতিয়া আনিব লাগে আৰু এনেকুৱা কলে বিলাক সদায় আনিব। বুলি এখন ক'ব লাগে সেনেকে সেনেকা টো কোৱা নাই কিয় আনিব এনে এনে থাই কেনে
মইতো ভাগ্য ভাল মই বাচিছো মই এনে মুড চুত একদম বেয়া হৈ আছে ও।
কি কৰিবি? নতুন চেপ্তাৰটোত আৰু এইবোৰ আছে স্কেনডিয়াম টাইটেনিয়াম ভেনেডিয়াম আৰু কি আছিল মেংগানিজ কপাৰ, নিকেল কম্বল, ব'ল
এই পিৰেডিকতে বলতো
অ', টুৱেণ্টি ওৱানৰ পৰা থাৰ্টি লৈকে।
টুৱেণ্টি হয়, অ', অ', অ'।
ইম্পৰটেন্ট হয়, এইকেইটাএগেইতাতে মানে আছে আৰু গোটেই চেপ্টাৰটো এইকেইটাৰ ওপৰতে
অ', এই দশটা আছে, এইগেতাৰ দশটা মুখাস্ত আছে বাৰু
উম, সেইটো এ।
ফোনটো ধৰি থাকে।
উম। অ'। হয় হয়।
কালি স্কুল য অ' পাৰে যে অ', কালিটো
নাই, নাই, নাযাওঁ। মোৰ মায়ে সুধ্ছে, আজি গালি দিছে যে কেইদিন ত' তো যোৱাই নাইচোন, সপ্তাহটোত। ত‌ইনো কিয় যোৱা নাই? দুইদিন, দুইদিন ন'? হয় ইমানটো বন্ধও দিছিল ন' আমাক।
এক দিনে গৈছা খালি।
অ', একদিনে গৈইছিলোঁ থাৰ্ছডে গ টিউজডে গলোঁ। শনিবাৰে যাম হ'ব? সেইটো সপ্তাহটোত মই অলপ ৰেষ্ট লৈছোঁ। এ ইমান গৰম। মই মই পাগলা হৈ আছোঁ জানা সেইদিনা টিউজডে যাওঁতে, অকল আমিয়ে মইয়ে নহয় দেছোন চবেই হৈ আছে।
উম।
সেইকাৰণে মই আহা নাই, ইমান গৰম। তাৰ পিছত মোৰ এনেই হিমোগ্ল'বিন ছিমোগ্ল'বিন কম।
উম।
মাথা ঘুৰাই পৰিলে কি তহঁতে চাব?
উম' সেইটোও হয়।
উম' ইমান ৰ'দত কোনো নাযায়ও। আৰু ইমান দূৰ হৈছে আৰু।
উম' হুম হুম, কি কৰিবি আৰু?
তাকেই
চাহ
ন মিনট। নেকি? চাইছিলোঁ চাউলৰ অ', শান্ত ৰ আৰু ইলেভেন
উম আৰু মানে কথা গম পাইছো যেতিয়া মানে ইলেভেনৰ মানে আগত গুচি যায় আৰু ইলেভেন মানে চাগে বিশৰ আগত গুচি যায় যেতিয়া আৰু সেইটো নিজে নিজে কটা যায়।
অ হয় হয়। অ সেইদিনা কাটা গৈছিল ন বাৰ মান হৈছিল। অঁ। চাওঁ ৰ এ হয় ৰ এতিয়া।
উম কৰ তই।